হেল্ল'
শুনিছে নাই?
শুনিছো দেই কি কৈছা?
এ এনেই আছো এতিয়া।
অ ক'ত আছা ৰুমতেনে?
উম ৰুমতে। কি কৰি আছে?
মই এনে বহি আছো তাকে মাটি কিবা কিবি বস্তু বিলাক বনাও যে মই। উম জানাইছ ন।
উম উম।
ম অৰ্ডাৰ আছিলে তাকে বনাও নেকি বুলি ভাবিছিলো আৰু।
অ কি বনাইছে এতিয়া জোনবেৰি নে মাদুলি?
নাই তেনেকুৱা নহয় এই হে শান্তি বিয়াত লাগে যে মণি এডাল জাল মনি বুলি কয়। আজিকাল বনাবলৈ মণিকেইটাহে বনাব লাগিছে।
অ অ এই শকত শকত মণটো যে।
উম ইমান কষ্ট বনাবলে।
উম মোক মোক এডাল বনাই দিয়া কথা আছিলে যে।
বনাই দিম মই বনাই দিম দেই মই প্ৰতেকটো কৰি আছো যে সেইটো কৰি এটা এইটো বাই দিম তেতিয়া মানে ভালক সময় পাম ন। এতিয়া আকৌ মই সেনেকে তোমাৰ বেলেগৰ অৰ্ডাৰ যিখিনি আগতে আছিলে ন সেইখিনি কমপ্লিট কৰিব পৰা নাই।
উম।
উম সেয়ে মাজে সময়েন্ পালে মানে। অলপ অলপ এনেকে কৰি কৰি কৰি আছো আৰু। বনাই দিম নিশ্চয় বনাই দিম খালি মানে আহ অলপ সময় লাগিব। বাৰু।
উম উম।
উম। সেইটো কথা।
এতিয়া ঘৰতে।
উম ঘৰতে আছো দেই।
কি কি খোৱা হল ৰাতিপুৱা।
ৰাতিপুৱা মই ভাতে খালো।
অহ মাহতি।
উম মাহতি আছে এনেই বহি আছে।
অ।
পথাৰলৈ গৈছিলে পথাৰ ফালৰ পৰা আহিলে এতিয়া এনেই আছে আৰু।
অ অ।
উম। অ তুমি পিছে কি এ হে খোৱা বোৱা কিবা কৰিলা?
উম নাই এতিয়ালৈকে একো খোৱা নাই।
অ হুই থিছাহে চাগে ন।
উম অলপ আগত শুই উঠিলো উঠি কিনে এ অলপ মোবাইল চালো। উম মোবাইলতে দুটামান কাম আছিলে কৰি ললো।
অহ
তেনেকে এতিয়া খাম আৰু লাহেকে। উম।
উম। আৰু ক'বালৈ যাবা নেকি আজিতো অফ আছে চাগে ডিউটি ন।
টিভি অফ আছে আজি। উ ক'তো নাযাও চাগে যাম বুলিতো কতো। প্লেনিং নাই বাৰু তেনেকে অ।
চাই লোৱা আৰু কি কৰা ন দিনটো গোটেই দিনটো আছে।
উম উম তাকে-।
এয়া
কি কৰোঁ ক'-!
উম। গৰমত যেতিয়া ইমান গৰম কেনেকুৱা তোমালোকৰ সেই পৰিৱেশ বিলাক কেনেকুৱা গৰম হয় নাই।
অহ বহত গৰম।
অহ।
উম।
তাৰপিছত কাৰেণ্টটো থাকে ন এনি টাইম।
এনি টাইম নাথাকে দেই কালিতো ৰাতি,। অলপ সময় নাছিলে।
উম।
বতৰটো বেয়া কৰিছিলে যে কালি।
উম।
উম অকমাৰ সময় নাছিলে। তাৰপিছত ৰাতি আহিলে বাৰু অহাটো-।
উ।
উম কাৰেণ আছে।
কাৰেণ এতিয়া মই বাহিৰত আছো যে গমেই নোপাইছো কিন্তু ৰাতিপুৱাৈকে আছিলে দেই।
আহ অ।
এই মোৰনো জানাইচোন ভিতৰত অকমান অসুবিধা হয় ন ফোনত কথা পাতিবলে। ইণ্টাৰনেট মানে তাৰপিছত সেই- নেটৱৰ্কৰ অলপমান অসুবিধা হয় যে মনেে বাহিৰত আছো এতিয়া ইয়াত কাৰেণ হে কাৰেণ্টো আছে নে নাই গম নোপাইছো আৰু
অঁ।
আৰু হেৰি কোৱা বাকী খোৱা বোৱা। কি বনাবা আৰু
আজি আজি যে কি বনাম বা- - ঢেৰ বস্তু আছে কালি ভাইটিয়ে ঘৰ গৈছিলে।
অ
অ লৈ আহিছিলে।
আহ।
কচু আনি থৈ দিয়া আছে ভাতকেৰেলা আছে তাৰপিছত। আৰু থেবৌ থেবৌ চিনি পায় নাই।
অ পাও পাও খাই ভাল লাগে।
অ মই বৰ এটা ভাল নাপাওঁ আৰু
আহ
খাই কিনি থেবৌ আছে। তাৰপিছত লগৰজনী আকৌ উম বন্ধাকবি লৈ আহিছিলে।
উম।
উম ধেৰ চব্জি আছে।
এতিয়াও বন্ধাকবি ওলাই আছে নে?
অ টাউনত ওলাই আছে বজাৰত।
হে হৰি অ।
জনা আজি।
উ অ।
উ তাৰপিছত আকৌ মাটি কঁঠাল আনি থৈ দিয়া আছে।
ন।
তাকে এতিয়া খাব লাগিব মাটিকঁঠাল।
উ চব নিজৰ ঘৰৰে বস্তু নে কি?
আহ ঘৰৰে। উম কালি আকৌ লোকেল কুকুৰা মাংস বনাই দি পঠাইছিলে।
অহ
তেনেকৈ খালোঁ আৰু
অ
উম
উ এতিয়া তাতে তোমালোকে তিনিজন থাকা
আহ তিনিজন লগৰজনী মই তাৰপিছত আৰু ভাইটি এটা থাকে ভাইটি মানে লগৰজনীয়ে ভাইক আৰু
অ অ হয় ভাবিছো উ
তাৰপিছত এৰ আৰু লগৰ এজনী আছিলে কালি আহিছিলে। অঁ এতিয়া তাইয়ো আছে।
আহ।
উম।
মানে হেৰি তোমালোকৰ স্কুলৰ লগৰ নেকি।
আহ আহ।
আহ।
উম তাৰ ডিউটি অফ বোলে, সেইটো কাৰণে থাকিব যাম বুলি ক'লে, অ, হ'ব আহিবি মোৰো নাই বুলি ক'লো ক
উম
উম
ভালে আছে
উম-উম
আজি মইয়ো চাগে গধূলি মানে সেইফালে অকমান যাম নেকি ওলাই
অ-অ, টাউন ফালে আহিব।
উম-উম, এ হেৰি তেতিয়া হ'লে যাব লগা আছিলে, মাৰ ৰিপৰ্ট দেখুৱালে। যদি মানে, অ ডিব্ৰুগড়ৰ পৰা আহে ডক্টৰ জন, যদি আজি আহে এঘাৰটা বজাত গম পাম মানে আহি। আহিব নে নাহিব, যদি আহে তেতিয়া হ'লেতো যাম গধূলিকে পাবহি তেখেত। এ তিনি তেতিয়া হ'লে নাযাওঁ আৰু
মানে মঙ আহিব
গলে মই অকলে যাম।
অ-অ
অ' তেহে ক'লে অকলে গ'লে ৰুমে-ৰুমেট অ, ৰুমত মানে কি আগতে ৰুমমেট আছিলে মোৰ। মই অ, ত তাতে থাকি আহিম বুলি ভাবিছো।
অ কোনদখৰত?
তোমাৰ এইটো প্ৰফেচাৰ কলনী বুলি কয়। উম হেৰি তোমাৰ ৰঙাগড়া ৰ'ডতে, ফালে অকমান সোমাই দিব লাগে যে।
আহ-আহ
হয়, পাইমেকচ্ ওচৰ-পাজৰে মানুহ।
অ, এতিয়া ডক্তৰজন আহিব ক'লে? যদি আহে
উপায়নেচলকৈ আহিব।
অঁ অঁ প্ৰাইমেকচত দেখাব আহিব, উম কি হৈছিলে?
অ, মানে অলপমান নাৰ্ভৰ প্ৰব্লেম, ককালৰ বিষ, ভৰিৰ বিষ সেইবোৰ আছে। এ মানে, বহুত দিনৰ পৰা বেমাৰ।
অ
তাকে, আমাৰ এইটো এৰিয়াতোত তেনেকে মানে হেৰি, শিৰৰ ডক্তৰ নাছিলে হা, নিউৰলজিষ্ট
অ
এখেতে আহি, ইয়ালে আহে বুলি গম পাই মানে সপ্তাহত এদিন আহে। ত' ক এটা সপ্তাহত হয়তো নাহিব। পাই মানে তেনেকে, মইটো যোৱা সপ্তাহত গৈছিলো তাৰমানে আমি।
উম
দেৰি লাগিলে দেই তেখেতৰ, হেৰি ব্যৱহাৰ বিলাক।
উম
ঘৰত মোক ভালে লাগে।
অ, এবাৰ মানে ৰিপৰ্ট দেখাব লাগে।
অ, ৰিপৰ্ট দেখাব লাগে।
অ, উম
উম আজিকালি আকৌ চব ৰিপৰ্টৰ
উম, ৰিপৰ্ট নোচোৱাকেতো একো মেডিচিন বা কিবা একো নিদিয়ে নহয়।
দিলে বাৰু। হেৰি মানে কিন্তু ব্লাড টেষ্ট নাপালো আকৌ সেইকেইটা দেখাব যাব লাগিব।
উম ভাল পাইছে নাই এতিয়া অলপ হ'লেও আগতকৈ?
উম ভাল ইমান ভাল নাই পোৱা এইবিলাক ভালে নহয়। কিন্তু অকনমান ৰেষ্টত থাকিব লগা হয় আৰু। কাম নালাগে
উম আজি কিবা বতৰটোৱে ভাল লগা নাই ন একেবাৰে কিবা লাগি
অঁ ডাৱৰীয়া কৰিছে কিবা মানে হৈ আছে।
উ মোৰতো একেবাৰে কিবা মন বিলাকে ভাল লাগে থকা নাই।
বতৰটো বেয়া হলে তেনেকুৱাই লাগে আকৌ।
উম তেনেকুৱা লাগে।
উম
উম আৰু অঁ কালি আহি কাৰবাৰ লগত কথা পাতিলা নেকি?
নাই নাপাতিলো কাৰো লগত। উ মই হেৰি কৰিম বুলি কথা এটা সুধিম বুলি ভাবিছিলো। এ ঘৰ ফালে হেৰি আছে নেকি জবা ফুল?
জবা ফুল গছ আছে অঁ।
অ ফুল এতিয়া ফুলি আছেনে?
এ মই চাব লাগিব দেই এই গছজোপা সৰু যে পাত নো আছে আকৌ।
অ অ অ তাকে চুলিত লগাম বুলি ভাবিছিলো আক।
অ ফুল যদি থাকে লৈ যাম বাৰু দেই।
উম তাকে ইমান উফি হৈছে গোটেই। উম ৰুমমেট জনিয়ে কৈছে কালিকে চানডে অ তাৰো মানে হাফ ডিউটি আছে
উম
তাৰপিছত কৈছে দৈ আৰু নেমু লগাম লগাই দিবি দেই মোক মই তোকলগত দিম তই মোক লগাই দিবি বুলি কৈছে।
উম
তাকে কালিকে দৈ নেমু লগাম বুলি ভাবিছো।
অকল নেমু লগালেও হেনো নেমু দি ধুই দিলেও উফি যায়চোন।
অ
কিন্তু একেদিনাখনেতো শেষ নহব ন আকৌ আহিব বাৰু। খালি মানে আৰু নেমু লগাই ধুলে কো-কোমল কোমল হৈ থাকে চুলিখিনি।
অহ অহ অহ।
খালি দৈহে লগোৱা নাই।
অ দৈ লগাই মই পোৱা নাই বাৰু এবাৰ ফাৰ্ষ্ট লগাম।
অহ
ভাল বুলি কয় আৰু।
অহ
উম দৈ লগাই ল'লে চুলিত গোন্ধ আহি নাথাকিবনে বাৰু?
নাজানো নহয় তাৰপিছত চেম্পু কৰি ধুব লাগিব ধুনীয়াকে।
উম
উম তেতিয়াতো ঠিক হ'ব।
উম
হব আৰু ন
আহ ইমান খজুৱাই নহয়
উম উফি হলে সেইটোয়ে বৰ দিগদাৰ
উম
আমনি লাগে
উম
অ আজিকালি উফি মানে উম চবৰে থকাই থাকেই বুলিয়ে ক'ব লাগিব মানে ভালেই নহয়চোন
উ আগতো কিছুমানে কয় গৰম দিনতহে হয় ব এতিয়াতো গৰম ঠাণ্ডা নাই যেতিয়াও হৈ থাকে
অ মই ঠাণ্ডা দিনতহে বেছি হোৱা পাও খালি
অ মোৰ নহয় মোৰ যেতিয়াও হৈ থাকে
অ
উম
ঐ জবাব ফুল টো কেনেকে লগাবা কেনেকে কৰিবা মানে কেয়াৰ কৰিবা
উম এনেইতো জবা ফুলটো এনে মিক্সিত গ্ৰাইণ্ড কৰি ল'লে তেনেকে লগাবলে ভাল ভাল বুলি কয় এতিয়াটো নাই তেনেকে গোটেই খচি মেলি মানে পানীত অলপ সময় তিয়াই থ'ব লাগিব তাৰ যিটো বীজ ওলাব তেনেকেই ধুব লাগিব
উম
উম
কৰি চাবা আকৌ মই চামগে এনেই এনে আমাৰ পদূলি মুখতে আছে মানে গছজোপা বহুত ডাঙৰ নহয় যে হেৰি এহুপা মানে ফুলি নাথাকে যেতিয়াও এতিয়া আছে নাই মই চাই দিম মন কৰা আচলতে ঘৰতে থাকিলে মন কৰা নহয় ন
অ উম তাকে চাবচোন
উম চাম চাম থাকিলে মই লৈ যাম বাওঁ আৰু সেই তোমাৰ চুলিত তেল চেল লগোৱা নাই।
নলগাঁও
উম
হম
তেল লগাব লাগে বুলি কয় আকৌ
উম সেইটো কাৰণে বেছিকে হয় চাগে
উম
আজি ধুম ত